হেল্ল' অ, হিমাংশু মাতটোও শুনা পাইছা।
অ, অ, পাইছো।
ভাত খালি।
অ ভাত খোৱা নাই ৰ বনাই আছে আমাৰ ভাত।
আজি কি বনাইছে।
আজি আমাৰ মাহৰ দালি বনাইছে। তাৰপিছত চিকেন ড্ৰাই ফ্ৰাই তাত সৰু মাছ ভাজা। তাৰপিছত চাটনি আছে আৰু ভাজি আছে। ছে চবজি। বহুতকেই বিট যে অ বহুত মানে মই। মাছ নাখাওঁ ন। আৰু সৰু মাছে খাওঁ। সেইকাৰণে
ডাঙৰ মাছ কিয় নাখা, ডাঙৰ মাছ দেখাল কটা নথ কে।
উ ডাঙৰ মাছৰ কাটা নাথকে।
আৰু কাটা কেইডাল ডাঙৰ ডাঙৰ থাকে।
উ ভিতৰত সৰু সৰু কাটা থাকে। মই এবৰ সৰুতে কাটা গলোত বুজিছ। সেই সেইদিনৰ পৰা মই ডাঙৰ মাছ নাখাওঁ। অকল সৰু চানা মাছে খাওঁ ভাজা।
অ মানে সেইয় আৰু অলপ কথা বজিলে। ভাত খাই দিব লাগে, শুকান ভাত।
এইগিলা মোৰ ভয় সোমাই গৈছে। সৰুতে তই সেইদিনৰ পৰা মই। ডাঙৰ মাছ নাখাৱে মনলি চানা মাছ খাওঁ বা নিচলা মাছ খাওঁ সেইয় আৰু। বা ফিচ ফিংগাৰ খাওঁ আৰু বিয়াত দিলে ফিচ ফিংগাৰ দিলে খাওঁ আৰু।
ঠিকেই আছে বাকী। মই ভাবছো আজি মানে। অসমৰ গৌৰৱ ভাৰতৰ কিংবদন্তী শিল্পী। গীতিকাৰ সুৰকাৰ কবি। ভূপেন হাজৰিকাদাৰ, ওপৰত অলপ কথা পাতোঁ। সেটো গমেই পাব তো ভূপেন হাজৰিকা মানে কেৱল এখন গায়ক নাছিল। তাৰ মানে সংগীতৰ জৰিয়তে মানুহৰ। দুখ সুখ সমাজ মানৱতা প্ৰেম শান্তি আৰু ঐক্যয়ৰ বাণী প্ৰচাৰ কৰিছিল বিশ্বত। তেওঁৰ মানে, সৃষ্টি আজিও লাখ লাখ মানুহৰ হৃদয়ত জীৱনন্ত এনেক কচোনটোৰ মতে ভূপেন হাজৰিকা কোন আছিল।
আ ভূপেন হাজৰিকা আছিল। মানে অসমৰ এজন মানে শ্ৰেষ্ঠ সাংস্কৃতিক ব্যক্তি। ব্যক্তি আৰু মানে তেওঁৰো গায়ক আছিল। গীত তকাৰ আছিল সুৰকাৰ আছিল কবি আছিল চলচ্চিত্ৰ পৰিচালক আছিল। সংগীত পৰিচালক আছিল, আৰু আৰু মানে সমাজ চিন্তক হিচাপে। সমান ভাৱে মানে সফল হৈছিলে। আৰু মানে সকলো ক্ষেত্ৰতে মানে এ সফল হৈছিলে আৰু
উম-উম এনেতে জন্ম ক'ত হৈছিল। জন্মস্থান?
ভূপেন হাজৰিকাৰ ভূপেন হাজৰিকাৰ জন্ম উঊনৈশ ছাব্বিশ চনত হৈছিল। আঠ ছেপ্টেম্বৰত শদিয়াত হৈছিল। তেওঁ শৈশৱ পৰা আৰু। মানে সংগীত আৰু সাহিত্যৰ প্ৰতি মানে। আগ্ৰহ আছিল আৰু মানে এইটো গম পাইছিল। আৰু মানে আগ্ৰহটো দেখুৱাইছিলে আৰু চবৰে আগত।
উম, এনে তেওঁ কেনেধৰণৰ শিক্ষা লাভ কৰিছে।
তেওঁতো প্ৰথমতে অসমতে প্ৰাথমিক শিক্ষা লৈছিল, আৰু উচ্চ শিক্ষা মানে আৰু। আৰু উচ্চ শিক্ষাটো মানে অসমতে লৈছিল আৰু তাৰপিছত মানে। আহ আৰু বিদেশত গৈছিল। আৰু বিদেশত যায় মানে তাতে গণসংযোগ আৰু যোগাযোগ বিষয়ত মানে। উ মানে বেছি মানে দকে অধ্যয়ন কৰিছিল। আৰু তাৰমানে ডিগ্ৰী চিগ্ৰী লৈছিল আৰু। আৰু মানে সেই অভিজ্ঞতাটো মানে তেওঁৰ চিন্ত ধাৰাটোক মানে অধিক বিস্তৃত কৰি তুলিছে।
আচ্ছা, আৰু এ তেওঁ মানে সংগীত জীৱনতটো আৰম্ভ কেনেককাে হৈছিল তেওঁৰ?
সংগীতটো এটা সৰু বয়সতে আৰম্ভ কৰি সৰু বয়সতে কৈছিল। মানে গান গাব সৰু বয়সৰ পৰা আৰম্ভ কৰি আৰু এতি কম বয়সতে মানে। চলচিত্ৰ এখনত মানে গান গোৱাৰ আৰু সুযোগ লাভ কৰিছিল। আৰু আৰু মানে লাহে-লাহে অসমত মানে জনপ্ৰিয় কণ্ঠশিল্পী হৈ পৰিছিলে।
আচ্ছা মানে তেওঁৰ গীতবোৰ মানে কিয় ইমান বিশেষ আনতকৈ।
কাৰণ চব এতিাৰ গীতবোৰত মানে গীত মানে কেৱল সুৰৰেই নহয় আৰু মানে গভীৰ অৰ্থ থাকে। প্ৰেম, মানৱতা, নদী, প্ৰকৃতি। সমাজ, দৰিদ্ৰতা, সাম্য হওঁক বা আশা শান্তি এইবিলাক। যি বিষয় আছে মানে সেই বিষয় বিলাক মানে অ মানে তেওঁৰ গান বিলাকত মানে। প্ৰকাশ পায় আৰু
মানে এজন সুৰকাৰ হিচাপে তেওঁৰ বিশেষত্ব কি আছিল?
সুৰকাৰ হিচাপে চ তেওঁতো লোক সংগীতে হওঁক বা শাস্ত্ৰীয় সংগীত। বা আধুনিক সংগীত এইবিলাক মানে। এইবিলাক মানে এটা। এটা মানে ধাৰ সৃষ্টি কৰিছিল। আৰু আৰু তেওঁৰ সুৰটো মানে সহজ আছিল হৃদয়স্পৰ্শী আছিল, আৰু স্মৰণীয় আছিল।
আচছা আৰু চলচ্চিত্ৰ জগতত মানে তাৰ ভূমিকাটো কেনেকুৱা আছে।
চলচ্চিত্ৰ জগততো ভূমিকা বহুতেই আছিল অৱদানত যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ তেওঁ সৰুৰ পৰা। এবিলাকত মানে বহুত ভাল পাইছিলে। গান গাই হওঁক বা আৰু তেওঁ সৰুতে মানে চলচ্চিত্ৰ। বিলাকত মানে গান গোৱাৰ সুযোগ লাভ কৰিছিল। এ, ব মানে অসমীয়া। অসমীয়া। বা হিন্দী চলচিত্ৰত সংগীত-সংগীত পৰিবেশন কৰিছিল বা সংগীত। গাইছিলোঁ তাতে আৰু কিছুমান মানে চলচ্চিত্ৰ এটা নিজে পৰিচালনা কৰিছিল। আৰু তাৰ সেই যিবিলাক চলচ্চিত্ৰ আছিল মানে। চলচ্চিত্ৰসমূহত মানে সমাজৰ বিভিন্ন বাস্তৱ দি। এই বিলাক দেখা পাইছিলে তাৰমানে।
অ এনে তোৰ তেওঁৰ গীতবোৰত মানে মানৱতাৰ কথা। বেছি দেখাকৈ কিয় যায়।
উম, যায় কাৰণ তেওঁ বিশ্বাস কৰিছিল, যেন মানুহৰ মাজত জাতি, ধৰ্ম, ভাষা বা বৰ্ণৰ বিভাজনা। ওপৰত মানে আহ মানৱতা অধিকাৰটো মানে বেছি গুৰুত্বপূৰ্ণ আৰু। সেইকাৰণে মানে। মানে সেই তেওঁৰ সেই ভাৱধাৰা মানে। তেওঁৰ সৃষ্টি সৃষ্টি মানে। কালজয় কৰি তুলিছিলে।
অ, অ, এনে অসমৰ সৈতে মানে তেওঁৰ সম্পৰ্কটো কেনেকুৱা আছিল?
অসমৰ সৈতেতো ভূপেন হাজৰিকাৰ সম্পৰ্কটো বহুত ভালেই আছিল। তেওঁ ধৰ ব্ৰহ্মপুত্ৰ নদি অসমৰ মাটি, মানুহ, সংস্কৃতিৰ, চাহ বাগিচাৰ। গাঁৱে হওঁক বা জীৱন সংগ্ৰাম। এইবিলাক মানে তেওঁৰ সংগীতৰ মানে মূল বিষয়বস্তু আছিলে আৰু।
আচ্ছা আচ্ছা মানে লোকগীতৰ ক্ষেত্ৰত মানে তেওঁৰ অৱদান কি কি দি থৈ গৈছে। তেতিয়া আমাক?
লোকৰ ক্ষেত্ৰত তেওঁ মানে অসমৰ বহু লোককো সংগ্ৰহ কৰিছিল। তেওঁ আৰু সংগ্ৰহ কৰি মানে সেইবিলাকক এটা এটা নতুন ৰূপ দিছিল, আৰু নতুন ৰূপ দি মানে উপস্থাপন কৰিছিল। আৰু ইয়াৰ ফলত মানে নতুন যিবিলাক নতুন প্ৰজন্ম আছে মানে। নতুন প্ৰজন্ম মানে লোকগীত মানে কি, লোকগীত কেনেকে গাব লাগিব বা কোনবিলাক লোক। সেই লোকগীতৰ সৈতে মানে এটা পৰিচয় লাভ কৰিছিল আৰু।
অ, অ, এনে মানে সমাজৰ সমস্যাবোৰ মানে তেওঁ কেনেকে উপস্থাপন কৰিছে?
তেওঁ হৈছে দৰিদ্ৰতাই হওঁক বা বৈষম্যয়ই হওঁক বা যুদ্ধই হওঁক বা অনন্যা হওঁক শোষণ। হওক বা মানৱ অধিকাৰ এই এই বিষয়বিলাক মানে তেওঁ। তেওঁ যিবিলাক গান গাইছিল, আৰু সেই গান বিলাক সংগীতৰ জৰিয়তে আৰু যিবিলাক তেওঁ জৰিয়তে। অকল সংগীতে পৰিচালনা কৰা নাছিল। চলচ্চিত্ৰ পৰিচালনা হৈছিল। সেই চলচ্চিত্ৰৰ জৰিয়িয়তে মানে। তুলি ধৰিছিল আৰু এইবিলাক বিষয়ে হক দৰিদ্ৰতা, বৈষম্য যুদ্ধ। অন্যায এইবিলাক মানে চলচিত্ৰৰ জৰিয়তে তুলি ধৰিছিলো।
এনেত তেওঁ অসমৰ বাহিৰতো জনপ্ৰিয়।
উম, উম। তেওঁ অসমৰ বাহিৰতটো জনপ্ৰিয় কাৰণ তেওঁ মানে বিভিন্ন ভাৰতীয় ভাষাত। গান গাইছিল আৰু আৰু তেওঁৰ কণ্ঠ আৰু সুৰে মানে সমগ্ৰ ভাৰতৰ। মানে যিবিলাক শ্ৰোতা আছে আৰু সেই শ্ৰোতাাবিলাকক মানে আকৰ্ষণ কৰিছিল আৰু, সেইবাবে মানে বা মানে। অসমৰ বাহিৰত তেওঁ জনপ্ৰিয় আছিল। আৰু
তেওঁ বিদেশত মানে পৰিচিত আছিল নেকি?
আছিল। আছিল। নিশ্চয় আছিল। কাৰণ তেওঁ বহুতো মানে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অনুষ্ঠান বিলাকত অংশগ্ৰহণ কৰিছিল। আৰু অংশগ্ৰহণ কৰাই নহয় মানে। তেওঁ তাতে তেওঁ মানে অসমৰ যিটো সাংস্কৃতিক। পৰ্যায় আছে আৰু মানে যিবিলাক। অসমীয়া সংস্কৃতি আছে সেই অসমীয়া সংস্কৃতি বিলাকো মানে বিশ্ব দৰবাৰত মানে পৰিস্থি। কৰি দিছিল।
অ, অ, অ, আৰু এনে সংগীতৰ বাহিৰে মানে তেওঁ কি লিখিছিল?
সংগীতৰ বাহিৰে তেওঁ চা কবিতা লিখিছিল প্ৰবন্ধ বা বিভিন্ন সা সাহিত্যিক। ৰচনা কৰিছিল, আৰু তেওঁ লেখাত মানে সেইটো বস্তু। প্ৰকাশ পাইছিল আৰু মানে সমাজৰ মানুহ জীৱনৰ। কবিৰ অনুভৱটো প্ৰকাশ কৰিছিলে আৰু মানে লিখাবিলাক তেঁও।
অহ, তেওঁক মানে সাংস্কৃতিক দ্ৰুত বুলি কিয় কোৱা হয়?
সাংস্কৃতিক দ্ৰুত বুলি কোৱা কাৰণ। তেওঁ মানে ধৰ, মানে অসমৰ ভাষাই হওঁক বা সংস্কৃতি লোক সংস্কৃতি। বা পৰম্পৰাক মানে, ভাৰতৰ বিশ্বৰ আগত আগত মানে সন্মানজনক ভাৱে উপস্থাপন কৰিছিলে।
মানে তেওঁ কি কি সন্মান লাভ কৰিছে?
তেওঁ সন্মান তেওঁ কি কি ভাৰত ৰত্ন লাভ কৰিছিল তাৰে পিছত মৰুণোত্তৰ সময়ত লাভ কৰিছিল আৰু ভাৰত ৰত্ন পদ্ম বিভূষণ পাইছিল। তাৰপিছত দাদা ফালকে বঁটা লাভ কৰিছিল আৰু সংগীত নাটক একাডেমি বঁটা লাভ কৰিছে
অ'।
আৰু এইবিলাকে কৰিছিল আৰু তথা তাৰে ওপৰত মানে অসমৰ কাৰণে অসমৰ পৰা বহুতো বটাঁ লাভ কৰিছিল। বহুতো যাত্ৰী আৰু আৰু আন্তৰাষ্ট্ৰীয় সন্মান বিলাকো লাভ কৰিছিল। আৰু তাৰে ভিতৰত মানে এইগিটা আৰু মেইন আৰু মানে। ত ভাৰত ৰত্নটো মেইন আৰু মানে অসমৰ অধিক খন মানুহে এইটো মানে মেইন ভাৰত ৰত্ন আৰু
আচ্ছা, আচ্ছা, মানে আজিৰ শিল্পীসকলৰ ওপৰত তেওঁৰ প্ৰভাৱটো কেনেকুৱা?
শিল্পীসকলৰ ওপৰত প্ৰভাৱ আছে। কাৰণ এতিয়াও যিমানে ডাঙৰ গায়ক নহক কিয় চবে মানে ভূপেন হাজৰিকা তেওঁৰ গান এটা হ'লেও গায়ে।
যিকোনো অনুষ্ঠানতে হওঁক, বা কিবা হওঁক ধৰ বহু গায়কে হওঁক বা সুৰক বা গীতকাৰ মানে তেওঁৰ তেওঁ সংগীতৰ পৰা মানে অ বহুতে মানে প্ৰেৰণা লাভ কৰিছিল আৰু আৰু তেওঁৰ গান বিলাক আজিও মানে এ নতুন নতুন কণ্ঠত গোৱা হয় আৰু মানে। সকলোৱে মানে গায়ে, আৰু নতুন প্ৰজন্ম যিমানে আহিছে। চবে মানে গায় আৰু একবাৰ একবাৰ।
আচ্ছা এনে মানে তেওঁৰ জীৱনৰ পৰা আমি কি শিকিব পাৰোঁ?
তেওঁ জীৱনৰ পৰা শিকব মানে কি আৰু আমি কঠোৰ পৰিশ্ৰম কৰবা লাগব। বা সৃষ্টিশীলতা থাকব লাগব নিজৰ মানে কিবা এটা সৃষ্টি কৰিবা পাৰা তাৰ মানে নিজৰ দক্ষতা থাকব লাগব বা মানৱতা থাকব লাগব। আৰু সংস্কৃতিৰ প্ৰতি ভাল পাব লাগব আৰু সমাজৰ সমাজৰ যিবিলাক দায়িত্ব থাকে। সেই দায়িত্ব বিলাক পালন কৰিব লাগব আৰু সেইবিলাক সেইবিলাকে শিকবা লাগব আৰু মানে।
এনে ভূপেন হাজৰিকাৰ উত্তৰাধিকাৰ বুলি মানে, কি বুজা যায়?
উম' মানে ভূপেন উত্তৰাধিকাৰ উত্তৰাধিকাৰ হ'লে গান হওঁক বা সুৰ চিন্ত ধাৰা সাহিত্য চলচিত্ৰ মানৱতাৰ বাণী অসম আৰু মানে অসমৰ সাংস্কৃতিক পৰিচয় মানে। এই এইবিলাক মানে সকলো মিলিয়ে মানে তেওঁ কৃত উত্তৰাধিকাৰ মানে, কাৰণ সময় এ সময় পাৰ হৈ গ'লেও মানে তেওঁৰ সৃষ্টি মানে মানুহৰ মনত মানে সদায় জীয়াই থাকিব। আৰু
মানে তোৰ ভূপেন হাজৰিকা মানে কেৱল এজন শিল্পীয়ে নাছিল আৰু তাৰ মানে, এজন কণ্ঠস্বৰ আছিল আৰু এটা যুগৰ।
উম', উম'।
তেওঁৰ সংগীতে মানে মানুহক একতা হওঁক শান্তি হওঁক আৰু প্ৰেম আৰু মানৱতাৰ পথ দেখুৱাই থৈ গৈছে।
অ'। সেইটোৱে মানে কথাটো ঠিকে কৈছা তই মানে অসমৰ যদি আমি সংস্কৃ কৃতি কথা কওঁ আৰু মানে যিকোনো চলচিত্ৰৰ কথাই হওক বা সংগীতৰ কথাই হওঁক বা নাটক পৰিচালনা বা কল্প সাহিত্য ৰচনা কৰা এই সকলো ক্ষেত্ৰতে মানে ভূপেন হাজৰি কাৰ নামটো মানে একদম প্ৰথমত আহে আৰু কাৰ এইবিলাক সকলো সকলোবিলাক কৰিছিল। আৰু তেওৰ যিটো সৃষ্টি আছিল আদৰ্শ আছিল। বা চিন্ত ধাৰা আছিল সেই এই গোটেইকেইটা বস্তু মানে আগন্তুক প্ৰজন্মৰ ম মানে এটা। অনুপ্ৰেৰণা অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব আৰু মানে।
উ উম। তই এনে ভূপেন হাজৰিকাৰ গান শুনি ভাল পা না নাই।
আহ অ' ভাল পাও।
তোৰ অন্ত প্ৰিয় আটাইতকৈ ভূপেন হাজৰিকাৰ গান।
অ' সেটো। মানুহে মানুহৰ বাবে সেই গানটো ভাল লাগে।
অ' ভাল লাগে কিন্তু গানটো। মোৰ এটো বুকু হম হম কৰে।
অ', অ'।
বাকি তই ভাত খালি।
ভাত খ নাই খনাই খনাই তাই ভাল
কেইটাত খাততে দপৰীয়াৰ ঘাত।
আমি খাম আৰু কিবা এটা টাইমত মিলিয়ে খাওঁ আৰু।
মানে দিলী বেলেগ বেলেগ টাইম।
অ' ডেইল ব বলে ত এটা াইমতে আহা নেকি ভাত সদায়।